কিয়ে চা
আছো ৰবাএনে মানে এয়া স্কুলৰ ফটো চাই আছিলো আমাৰ।
অহ, কি ফট?
আমাৰ স্কুলৰ পুৰণা ফটোবিলাক।
অহ - অহ স্কুলৰ মনত পৰে ন'?
বহুত মানে সেইটো লাইফটো কিবা এটা বেলেগ লাইফে আছিলে আকৌ যদি পা লো এতেন
সেয়েটো ময়ো স্কুলৰ ফটোয়ে চাই আছিলো পৰহি।
উম, ভাল লাগে চাই পেলাই মানে তাতে মানে এনেকুৱা নহয় যে সদায় ভাল ভালেই কিবা এক্সপিৰিয়েঞ্চ আছে বহুত কিবা -কিবি আছিলে ভাল সেয়া দুঠাই
মোৰতো আকৌ স্কুললৈ যাব মন যায়।
এনেকুৱা যদি হ'লহেতেন তেতিয়া হলেনো ভালে আ। তে আকৌ যদি যাব পাৰি নহয়
সেইেতটো স্কুলত যোৱা আকৌ ক্লাছ কৰা চবৰে লগত একেলগে
বহা তাৰেউপৰতে সৰস্বতী পূজা মানে মেইনলি স্কুল। ত পৰাৰ চবতকে ডাঙৰ সেইটো হৈছিলে সৰস্বতী পূজা
উ সেইটো সৰস্বতী পূজাত পুৰা কেইদিনমান আগৰ পৰা এক্সাইটেড হৈ থাকো সি পিন্ধিম কেনেকে যাম বিচাৰি খাম
লাষ্ট লাষ্ট দুই বছৰতৰতো আৰু বেছিয়ে অলপমান এক্সাইটেড আছিলো লাষ্ট দুইবছৰত যিহেতু। মানে স্কুলৰ ডাঙৰ যেতিয়া স্কুলত মানে। নাইন টেন পাম আৰু ক্ৰিকেটটোততো সেইটোতো বেলেগে। এটা থাকে আনো যে আমি ডাঙৰ এতিয়া স্কুল খনৰ। হলুৱা
তোমাৰ ফেভট চাবজেক্ট কি আছিল পিছে এক।
অকল এখন বুলি নহয় বহুত কেইখন আছিলে মানে।
আচ্ছা কি
আনে সোচিয়েল সাইনচ বাছিল মোনছ বাছিল।
উম মদু মোৰতো ছচিয়েল চাইন্স আৰু হিন্দী চবতকে বেছি ভাল লাগিছিল হিন্দী বিনা বাইদেউ যে কৰিছিল।
উম সেইটো সেইটোয়ে ভাল লাগিছিল। মাজে মাজে মাজে মাজে ইংলিছৰ ক্লাছটো ওলাই লাগিছিল।
অ মিনা বাইদেউ কি ধুনীয়াকে বাজাইদিছিল।
উম এবাৰ বুজাই দিলে মানে বুজি।
অ বুজি পোৱা বুজা পাই যায় আৰু মানে মুখষ্ট কৰিব নালাগে আৰু ধুনীয়াকে সেই তালিৰ পৰাই বুজি কাৰণে একজামত লিখিব পাৰে
ভালো গৈছে সেনেকে মানুহও খাইছে। হিন্দীৰ স্পেলিং ভ সেইকাৰ ম্ৰিকত হ। লেটাৰ ম আনিবা কাৰণে পাৰিছো এইটি থিৰী মাৰ্ক্স।
উম মই অলপ। ৰ কাৰণে লেটাৰ নাপালো তটো মাৰ্কৰ কাৰণে। হিন্দীত।
উম তোমাৰ লেটাৰ মাৰ্ক কিহত আছিলে?
মোৰ লেটাৰ মাৰ্ক মানে পাওঁ পাও আৰু চবতে কিন্তু নাপালো, চবতে পিছতো নাপালো চাৰি নম্বৰৰ কাৰণে তাৰ পিছত হিন্দীতো নাপালো তিনি নম্বৰৰ কাৰণে আৰু ছচিয়েল চাইন্সতো নাপালো এক নম্বৰৰ কাৰণে।
অ মানে অ তোমাৰ এনেকুৱা ক তুমি তুমি এক এনেকুৱা কাৰণে মানে।
অ সেনেকে নাপালো।
বাকী বেলেগৰটোতো নাজানো কিন্তু আমাৰতো স্কুল লাইফটো মানে বেষ্ট ক'লেও ভাল নাছিলে মানে বাহিৰে বাহৰে আমি আহ কিবা এটা খাই পেলাই যে টিউশচন গুচি গৈছিলে তিনটা বজাত আকৌ আহিছো, আকৌ ঘৰত আহি ৰেষ্ট লৈ
উম ৰাতিপুৱা উঠিছিলো ৰা ৰাতিপা উঠিকে পঢ়িছিলো। তাৰপিছত আকৌ পূৰা ভাত খাই স্কুল যাওঁ। তাৰপাছত আকৌ স্কুলৰ পৰাওঁতে খোজ কাঢ়ি খোজ কাঢ়ি -
আৰু আমাৰ মানে আগতে কেনেকুৱা আছিল আমি মানে শনিবাৰে মানে শনিবাৰে যিহেতু আমাৰ কম বুক থাকে ন ত আমি শনিবাৰে মানে খোজ কাঢ়ি আহিমেই। লাগিলে সিদিনা ৰ'দ বৰষুণ যিয়ে নি দিয়ক। শনিবাৰেতো আমাৰ খোজকাঢ়ি আহাটো চিয়ৰ মানে।
আৰু শনিবাৰে যে আমি স্কোলি চুলি মেলি কেনে গৈছিলো মানে বেনু নাগাঠি কাণে এনেইতো বেনু গাঁঠি যাব লাগে। সেহঁতৰ কাৰণে সেনেকেই গৈছিলো, চেণ্ডেল পিন্ধি গৈছিলো।
শনিবাৰটো মানে ফুটত দে আছিল আৰু সেইদিনা জানো আৰু সিহতে সেইটা মাৰ চাৰ নাখাওঁ সেইদিনা অ পাৰিম, তেতিয়ালৈকে ছবিৰ মানে যেনেকে আমাৰ ড্ৰয়িং ক্লাচ শ্লাছবোৰ আছিল ন ক্লাছ এইটৰলৈকে তেতিয়ালৈকে ভাল লাগিছিল আৰু শনিবাৰটোত মানে বেছিকে পঢ়িব নালাগে, ফাৰ্ষ্ট ক্লাছটো ড্ৰয়িঙত যায়, তাৰপিছত ক্ৰাফটত যায়।
উম।
ক্ৰাফটোতো কিবা কিবি যে বনাব দিয়ে।
লাষ্টলৈকে আমাৰ ড্ৰয়িং ক্লাছ চাছ নোহোৱা হৈ গ'ল, নাইন টেনত নেকি? আগতে আমিতো ড্ৰয়িং কৰিছিলোঁ তাৰ পিছত নিট সেৰি আছিল ডান্স আছিল, তবলা আছিল, গান আছিল মইতো গান লৈছিলো। তুমি কি লৈছিলা?
মোৰ ডান্স আছিলে।
অঁ।
সেইকেইটা সেইকেইটাটো সেইকেইটা চেটাৰ ডে আৰু বেছিকে ভাল আছিলে। মই মানে সেইকেইটা বে বেছিকে মিছ কৰো য'ত মানে আমাৰ মানে চেতাৰ দে বুলি ক'লে আৰ্ট আছিল আ ক্লাছ আছিল, ক্ৰাফটৰ ক্লাছ আছিল, ডান্সৰ ক্লাছ আছিল।
উম, আৰু যে আমাৰ স্কুলত আহিছিল যে মেজিক দেখাব যে আহিছিল একবাৰ। পেপাৰী দি যে কিবা কিবি বনাই দে। অ।
মানে সেইটো লাইফটো মানে বহুত মিচ কৰো মানে।
অ সেইটো। তুমি টিউচন লৈছিলা নে নাই? মানে মই তোন হেৰি টেন মানত টিউচন লৈছিলো। এইটৰ পৰাও লৈছিলোঁ মানে, ভগীৰত ছাৰ আছিল আৰু বৰা ছাৰ আমাৰ যে মেথছৰ আৰু ছাইন্সৰ ছাৰ।
উম সেইটোয়ে এই এইটোৰ পৰাই লোৱা গৈছে তাৰে আগলৈকে ত তাৰে এনেকে পঢ়াৰ একো প্ৰব্লেম নাছিলে, ঘৰত আহিকিনে নিজে পঢ়িব পাৰি কি আহে এ
উম, টেনলৈকে অলপ টা টাফ হৈ যায় ন সেইকাৰণে।
বা তথাপিতো আৰু ভাল লাগিছিলে।
উ।
এছামিছৰ ক্লাছত এ টিফিন টাইমটো যোৱাৰ পিছত এছামিছৰ ক্লাছত টোপনি বাপ ৰে, যোনটো মানে আমাক এচামিছ কোনে পঢ়াইছে? বৰ্ণালী বাইদেউ। বৰ্ণালী বাইদেউ মানে আমাক মানে মাতি থাকিব লাগিছে। উঠ তহতে উঠ। মই ক্লাছ কৰিছো তহতে শুই আছা।
ম, মোৰ মোৰতো ইতিহাসৰ কা ক্লাছত আৰু মেথছৰ ক্লাছত টোপনি লাগেই ইমান টোপনি লাগিছিল। আৰু যে আমাক পিকনিক লৈ গৈছিল।
অ। সেইটোতো, সেইটো সেইটোৱে মোৰ লাষ্ট পিকনিক আছিল ফ্ৰেণ্ডছৰ লগত। সেইটোৱে মোৰ লাইফৰ লাষ্ট আছিল লাষ্ট হৈ গলে। নক ন ফ্ৰে লগত সেইটোৰ কাৰণে যে আমি কিমান এক্সাইটেড আছিলো, মা একমাহ মানৰ পৰা এক চাইডেড। আমি জাগা ডিচাইড কৰি কিনে পোৱা নাছিলো। এতিয়া আৰু চব নিজৰ নিজৰ কামত বিজি।
তেতিয়াই টাইম নোহোৱা হৈছে কাৰো, ক'বাত যাব কাৰণেও টাইম নাথাকে।
আৰু বহুত বাকী আছে আমাৰ লাইফ
বাকী আছে, কিন্তু স্কুলৰ টাইম খিনিৰ
সেইটো আৰু বেষ্ট নাছিল আৰু। মানে, মাৰো খাইছো একে লগত বাহিৰত থিয়ও হৈছো একেল লগত। আৰু যেতিয়া মানে ক্লাছ টেন মান পালো আমি তেতিয়া আৰু বেছি ভাল লাগিছিল নক পাছত ডাঙৰ। তেতিয়া তেতিয়া বা টিচাৰ্চ মিটিং হৈছিল ন আমাক যে সৰু বাচ্ছ বিলাকৰ ক্লাছ বিলাক যে চাব নি এদিন যে পুৰা গোটেই স্কুলখন যে আমাৰ ক্লাছ টেনক চাব দিছিলে যে কি ভাল লাগিছিল? মনত আছে নে তোমাৰ?
অ' মইতো মাৰিছিলো।
কি কম সেই সেই সেই দিনটো মানে বেলেগে আছিলে য'ত মেমৰ পৰা মেম মিটিং চলিছিলণে আৰু গোটেই স্কুলখন মানে ক্লাছ ওৱানৰ পাৰ ক্লাছ টেনটতো আমি ক্লাছ খ ন পৰা নাই ন ন যে গোটেই স্কুলখন আমাক চাব নিছে। কি ভাল লাগিছিলে।
আৰু যে, হেৰি কি কয়, আমাক যে এ সৰস্বতী পূজাত যে পুৰা বৰষুনত ভিজি-ভিজি একবাৰ কাম কৰিছিলো মনত আছে? আছেনে?
অ'লাষ্ট চাইডটো চাগে নাইন নে টেন নাইনৰ আছে নে চাগে।
অ' নাইনত আছিল তাৰপছত টিচাৰ্চ ডো সেনেকুৱা আছিল।
বৰষুণ এ বাট টিচাৰড লাষ্টৰ ফালে কিন্তু ভাল লাগিছে।
অ'ভাল লাগিছিল তাৰপিছত পুৰা ভিজি ভিজি ল'ৰাবলাকে কাম কৰিছে বৈশিষ্টত গৈছে। কলগছ আনিব গৈছে, বহুত ভাল লাগিছে। আমি পুৰা ভিজি-ভিজি সেই পাঁচটা বজালৈকে কাম কৰিছো।
আমি আকৌ কাম কৰিছো কাম কৰি মেলি পেলাই আকৌ ঘৰলে ঘৰ ড্ৰেচ পিন্ধি আকৌ আমি স্কুল আহিছো। আমিতো সৰস্বতী পূজাৰ, সৰস্বতী পূজাৰ দিনাওতো ৰাতিপুৱা কাম কৰিছো ন কিমান আমি। আঠটা বজাতে স্কুল গৈ কিনে আমি কাম কৰিছো। তাৰপিছত আমি আঠটা বজাত আঠটা নে নটা বজাত আমি ঘৰ গৈছো দ চেলে মেখেলা চাদৰ তেতিয়াতো মেখেলা চাদাবে পিন্ধিব নাজানো ভালকে মা হঁতে পিন্ধাই দিয়ে। কি পিন্ধাই দিয়ে বাপ ৰে।
তাকো খোজে কাঢ়িব নোৱাৰো পৰিব উলাৱে সৰুতে মেখেলা চাদৰ পিন্ধি।
কিন্তু তথাপিতো মানে ভাল লাগিছিলে, আমাৰ যে এখন যে ফটো আছে যে গোটেই গাৰ্লচ। ক্লাছ টেনৰ টেনৰে আছিলে নহয় নহয় সেইটো এইটৰ আছিলে।
এইট মানৰ আছিলে চাগে।
অ সেইটো এইটৰে আছিলে, সেইখন ফটোখনে চাই আছিলো মই।
অ মই সেইখন ফটো ফ্ৰেম ফ্ৰেম বনাই কেনে থৈ দিছো।
উম আৰু যে আৰু যে আমাৰ যে বিদাই মিটিঙৰ দিনাখনো যে হোৱাইট ড্ৰেছ পিন্ধি চবৰে যে কিবা কি বি লিখা লিখা ফটো আছিলে ন?
অ আছিল আৰু আমাক হোলী লগাই দিছিল মেমহতে, আমিও লগাই দিছিলো।
আমাৰ বিদায় মিটিংখনো কিন্তু ধুনীয়া আছিলে ভাল লাগিছিল। মানে অ ক'ব গ'লে মানে সেইটো লাইফটো মানে বেলেগে আছিলে স্কুল লাইফটো মানে মানে কিছুমানৰতো মান স্কুল লাইফটো ভাল নাথাকে বাৰু তথাপিতো আমাৰ মানে অ বহুতখিনি ভাল আছিলে।
ভাল আছিল, আৰু মেমহতে যে সেই বিদায় মিটিঙৰ দিনাখন যে ভাষণ দিব দিছিল।
একো কবই নোৱাৰিলো।
মইও
মনত নাই।
উম
সেইটো কিন্তু বহুত মানে আৰু যে আছিলে যে আৰু যে প্ৰাৰ্থনাত যে এ' মহত লোকৰ বাণী কব দিছিলে যে
অহ, মহত লোকৰ বাণী অহ সদায় ক'ব দিছিল ডেইলি। ডেইলি আমি লিখি -লিখি লৈ যাওঁ।
আৰু বৰিং কাম আছিলে ক্লাছৰুমত সোনকালে যাব কাৰনে যে আমি সৰু বাচ্ছাৰ লাইনৰ পিছফালে থিয় হৈ যাওঁ যাতে আমি সোনকালে যাব পাৰো
অহ, আৰু বেছি ৰ'দ দিলে যে মাথা ঘূৰাই- ঘূৰাই পৰিছিলো।
ভাল লাগিছিল।
ভাল লাগিছিল একদম।
উম, এতিয়া মই ফটো বিলাক ফ্ৰেম বনাই উলাই থৈ দিম ৰবা।
অহ - অহ দিয়া তেতিয়াহলে হ'ব দিয়া।
অহ - অহ দিয়া।